হেল্ল'।
অঁ কোৱা। দুবাৰকে কৈছ যে
হা
দুবাৰকে ফোন কৰিব লগীয়াত পৰিছে যে,
এ প্ৰথম মানে তাৰপিছত মানে হেৰি কোৱা নাছিলো মানে। অহা নাই চোন খালি ৰিংটোহে কৰি আছে।
আটচা কি কৰি আছা পিছে?
এনেই ৰাস্তা ফালে ওলাই আহিছো।
অ ঘূৰি ফুৰিছা নেকি?
উম।
থিকেই আছে তেনেহলে হা।
উম, তুমি ক'ত আছা?
মই ঘৰতে।
অঁ খবৰ ভালে চাবৰে?
এ খবৰ ভালেই, পিছে তোমাৰ?
ভালেই বাৰু।
আটচ্ছা। আৰু কলেজ চলেজ
কলেজ, যোৱা নাই আজি বাৰু।
আত্ছা অই সেইদিনাখন মোক তুমি ফোন কৰিছিলা নেকি?
কেতিয়া?
কলেজৰ পৰা ওলাই আছো দিনতে ফোন কৰিছিলা নেকি তুমি নেকি তুমি নহয় নেকি তুমি! তুমিয়ে
নহয় মই।
নহয় নহয় বেলেগ আছে মই তাকে হাজৰিকা আছিলে তোমাৰ নামটো কোচ দেখিছোঁ।
উম।
উম অ ভাত পানী খালে নাই
ভাত পানী খোৱা নে বাৰু মা আছে
দিন ভাগত
ত দিনতে খালো
অ অ এতিয়াাই কোৱা এতিয়া কোনে ভাত খাব খাব কচোন
উম তুমি দিনত শুলা নাই দিনত
খাল নাই ম খাব লাগিব ফল কৰিছ ন
উম এতিয়া বিজনেচ নেচ কিবা কৰি আছে চবে
বি যহ যিম
অ'
জিম ট্ৰেইনা মানে
মই গৈ আছো বাৰু জিম
কেইদিন হৈছে
এদিন মানে উম চাৰি মাহ হ'ল
চাই নাইছে
উম
অ ঠিকেই আছে
উম
আৰু কোৱা
পিছে কি কৰি আছা এতিয়া
এতিয়া এনেই বোলো বিশ্বনাথ বাগৰি আছো থাকে আহো কালে ফোন কৰো কালে ফোন কৰো
উম উম
আছলতে তোমালে ফোন কৰিলো আৰু
উম উম
আৰু কিবা বিজনেচ কিবা কৰি আছা নেকি
বিজনেচটো কৰি আছো বাৰু বিজনেচ নহয় মই মই এটা চিকৰিটি গাৰ্ড কৰো
চিকিৰিটি গাৰ্ড কৰো ছাৰ অ আচ্ছা ত পিছে জেগাটো ক'ত আছিলা তুমি
জেগাটো মো এতিয়া নকওঁ নেকি
অ ঠিক আছে দিয়া পাছতকে মেছেজ কৰিম দিয়া
উম পিছত মেচা কৰি কৈ আছো
উম ঠিক আছে আৰু এতিয়া ক'ত পৰিব গৈছে
ফুৰিবতো যাম বুলি ভাবিছোহে আমি
আত্ছা
যোৱা যদি কন্টেকট কৰি আছো যোৱা যদি কণ্টেক্ট কৰিম কৈছোঁ
আচ্ছা এনে ক'ব লাগিবা ক'ব পাৰিম আকৌ বা ইয়াৰ পৰা কিমানটো দূৰ হৈ পৰা
দুইমাহ
আত্ছা আছে মানে দ
উম
ঠিকেই আছে
উম
বাকি আৰু কিবা চাপ্লিমেন্ট লৈ আছ নে নাই জিম গৈ আছ যেতিয়া? নাই নাই।
নাই নাই নলও অলপ অলপ একবছৰ মান হৈ লওক নেকি আঠ মাহ সাত মাহ সাত মাহ মান তাৰ পিছত লৈ আছোঁ ভাবিছো কেৰটিন ল'ম চাগৈ
কেৰেটিন ল'বা কেৰটিনটো তুমি তিনিমাহৰ পৰা মানে তিনি মাহ কি এক মাহৰ পৰা ল'ব পাৰা সেইটো বহুত বঢ়িয়া মানে বুজিছা তুমি এতিয়াৰ পৰা ল'লে মানে ৰিজাল্টো পিছলৈ ব বৰ ধুনীয়া পাবা।
উম
আৰু সেইটো তোমাৰ ধৰা চাইড ইফেক্ট নাই নহয় একো। সেইটো খুব ভালহে বডিৰ কাৰণে। পিছে এনে কিবা চাই লৈছা নেকি মানে কি কোম্পানীৰ ল'ম কিবা?
নাই চোৱা বাৰু কোম্পানীটো।
অ' মই চাজেষ্ট কৰো তোমাক জি এন চি ল'বা যদি লোৱা, জি এন চি জি এন চি
অ হ'ব বাৰু।
জি এন চিটো মানে ভাল
উম
উম
তুমি ক'তো ফুৰিবলৈ নোযোৱা?
মইটো বৰ্তমান নাই মই ধৰা মৰ্ণিং জিম থাকে ন মই ধৰা এতিয়া তোমাৰ ৰাতিপুৱা চাৰে ছটাৰ পৰা এঘাৰটালৈকে মই জিমতে যায়গে। পাছত দিনটো ঘৰত এয়া কাম কৰো এনেকে গৈ কিছো ক'তো ফুৰিবলৈ এনেকে ঘূৰাফূৰা নহয়গে মই বুইছা, মই মানে পুৰা ডিচিপ্লিন ৰোলত থাকে মানে আৰু
উম
কেতিয়াবা হে মানে কেতিয়াবা
উম
তেনেকে ঘূৰিব ফূৰিব নাযায়ে আমাৰ
উম উম
গেম আছে
অ ক'ত?
এইটো মানে তোমাৰ অহা বছৰলৈ আছে তোমাৰ হেৰি খেলিম মই ভাবিছো তোমাৰ এনে মই আগতে খেলা আছে তিনিটা গেম খেলা আছে বডি বিল্ডাৰ
উম
এইবাৰ মানে তোমাৰ অলপ হেৰি খেলিম মিষ্টাৰ ইণ্ডিয়াটো খেলিম ভাবিছো তাকে সেইকাৰণে অলপ মানে বেছিকে দিছিপ্লিন
অ অ
অ' সময় হ'ব? হম
ঠিক আছে?
কোৱা কৈছো আৰু
কোৱা তুমিও কোৱা আকৌ অহ জিমৰ বিষয়ে কিবা জানিব হ'লে কনটেক্ট কৰিব পাৰা দেই। আচ্ছা! কিবা ধৰা ডায়েটতে হওক কিবা চাপ্লিমেণ্টে হওক মোক সুধিব পাৰে কিন্তু
উম
তোৰ পিছহে স্কিনী নে ফেট আছে
অলপ ফেট আছে অলপ ফেট
অলপ নেকি উৱেত কিমান
উৱেত মোৰ উম ছিক্সটি মান হ'ব
ছিক্সটি মান
মানে জুখানাই না
কি কৈছা
মানে জোখান নাই নাম হেৰিটো
ত জোখা নাই নেকি উৱেটতো জুখি দিবা মাহে মাহে জুগি থাকিবা তেতিয়া মানে তুমি গম পা যে কিবা ৰিজাল্ট দিছে নাই দিয়া মানে তোমাৰ হিচাপত বুজিছা
উম
যদি বহাব গৈছে তেন বাঢ়িব যদি কমাব গৈছে তে কমিছেনে নাই সেই গম পাব কাৰ নে হ বটো মাহে মাহে জুখি থাক লাগে মানে সটো বস মছ কৰিবলা আৰে মানে নেচৰেল প্ৰটিন কিবা খাই আছা নেকি নেচেৰেল প্ৰটিন মানে যেনেকে দিম গাখীৰ কিবা কিবি
অ খাও
দেইলিকে থাকে
ডেইলি মই দিম দুটা খাওঁ গাখীৰ খাওঁ
হা হা
ডিম দুটা গাখীৰ খাওঁ
ঠিক আছে তেন্তে
উম
উম তনেকে
কল
কললো খোৱা
উম
কলটো তোমাৰ একেলগে নাখাবা বেছিভাগ বুজিছা
উম
গাখীৰ লৈ খালে মানে অলপ প্ৰব্লেম দিয়ে
উম উম
তুমি ঔষধ দি খাবা কল চল
উম উম
আধা উচ খালা
উম
সেনেকে খাবা আৰু কোৱা এই পৰসপেত নে চিংগল কে কৰা দে এক্সাইজ এক্সাৰচাইজ বোৰ চিংগল কে কৰি আছা নে প্ৰ'স্প্লেট কৰি আছা
ছিংগেলকে কৰোঁ বাৰু
চেঙেলকে মানে যেনেকে মানডে কি কৰা
হম
মানডে কি কৰা মানে সোমবাৰে
সোমবাৰে বন্ধ থাকে ইয়াত
হয় নেকি আা মানে সপ্তাহটোতেইিন য
সপ্তাহত মই পাঁচ দিন
পাঁচদিন
উম কেতিয়াবা চাৰিদিন যাও
তত নহয় তুমি যোৱাটো সোধা নাই জিম কেইদিন খোলা থাকে সেইটো কৈছো
দুঅনি খোলা থাকে
আহা অ আজিকালি খোলা থাকে
মঙলবাৰ বুধবাৰে বৃহস্পতি শুকুৰ শনি দেউ সোমবাৰে খালি বন্ধ থাকে অ
সোমবাৰে বন্ধ দিয়ে
সোমবাৰে মানে বজাৰ হয় যে ইয়াত
অ অ আচ্ছা ঠিকেই আছে পিছে তোমাৰ হেৰি মানে ৰুটিনটো কেনেকুৱা মানে যে মংগলবাৰে গৈছা মংগলবাৰে কি কৰা এক্সেচাইজ
মঙলবাৰে এক্সাচাইজ অলপ কৰি লও তাপিছত
না না ন ন মা লগত ব শিলচৰ গৈছে মই সেইটো সুধিছো কি মাৰা মানে চেছ ছাচাল তাছত বুধবাৰে বুধবাৰে বুধবাৰে
বুধবাৰে বেক আৰু বাইচট
আচ্ছা তাৰপিছত
আৰু চল্ডাৰ আৰু লেগ মাৰি দিওঁ
হ
আকৌ তাচত চেষ্ট আৰু হেৰি মাৰোঁ টাছট
আচ্ছা ঠিকে আছে হয় নাই লকমিছ ন কেক মিছ ন কাবছে মচাল যদি গেমিঙত বিচাৰা তে লেগটো মিছ নকৰিবা একেবাৰে
উম
ঠিকে আছে
উম
আ পাৰিলে কৰিং এটা লৈ লবা বুইছে
অহ
অ কেইদিন ল'লে তুমি জি এন চি ল'বা কমতে পাই যাবা বুইছা নাই কম এতিয়া মানে অফাৰ চফাৰ খুব চলি আছে কিনাজন ন
উম
ত দুই তিনটা তেমা তেনেকে ময়ে কেইটা মোৰ চকত কেই বাৰটাতে আনি থৈছিলো ৰবা
অ কেটিনটো কিমান টকা লয় এনে
সেটো তোমাৰ কিমান আৰু চোৱা জি এন চি তুমি দুটা মানে পেক অফ টু কম্ব চলি আছে তুমি কেইদিনান আঠশ টকা দুটা পাই যাবা
আঠশ টকাত ন
অ ধৰা বাকী বেলেগ কোম্পানী লব গ'লে ধৰা ফ্লিপকাৰ্ট ফ্লিপকাৰ্ডৰ পৰা অৰ্ডাৰ নকৰিবা আক দেই চাপ্লিম বস্তু যে ফ্লিপকাৰ্ট নলবাই মানে ভাল নহয় তুমি ডাইৰেক্ট জি এম চি গুগলত চাৰ্জ মাৰিবা জি এম চি কেবিন বুলি তাত পেক অফ টো পাবা তাত তুমি চাৰে সাতশ বা আঠশ টকাত লৈ লবা অনলাইন পে' কৰিলে সাতশ টকাত পাই যায়
হ'ব দিয়া কালি কণ্টেক কৰি আছোঁ ন হেল্ল'